হেল্ল'
অ' কোৱা?
অ', কি কৰি আছা তুমি?
ম'ই এনে আৰু মানে বহি আছিলোঁ, টিভি চাই আছিলো মানে।
হয় নেকিহে? কি চাই? ময়ো এনেই মানে, মোবাইল চাই আছিলো আৰু। কি চাই আছিলা তুমি টিভিত?
এনে আৰু এটা মুভি চাই আছিলো ন, ত' তাতে মানে এইটো গণেশ চতুৰ্থী চেলিব্ৰেচন কৰি আছে মানে মুম্বাইৰ ফিল্ম ইমান বেছি ভাল লাগি আছে, এইটোৱে চাই আছিলোঁ। এ, উঁ, অ' অঁ। তোমাক হা-হা? ফিল্মটোৰ নাম এইটো আছিল, এ কি কয়! এ পাহৰিয়ে গলো ৰ'খা কম, ভাইটিক সুধি ফিল্মতো চাই আৰু মাজৰ পৰা উঠি গান এইটো যে আৰ্টি নহয় নেকি? গণেশ আৰ্টি, এই মহাৰাষ্ট্ৰত যে যোনে যো মানে মুম্বাই চাইডে যে কৰে। এইটো গান বাজিছে তেতিয়া মানে মুভিটো চাব গলোঁ। উ অ। তোমাক মানে কুনতু মিটো কুন
পাহৰিও যোৱা যায় দিয়া।
এ হয় হয়, আৰু মোৰ এনো কোৱা ন, বেছি মানে মুভি-চুভি এনে নাচাও কিন্তু ভগৱানৰ গানটো ন এইটো মানে গানটো দিলে মানে পুৰা ভাল লাগি যায়, সেইটোৱে।
কিন্তু মানে, চব গান মানে ভাইভটো নিমিলে কিন্তু, চব গানত যিমানেই যি নহওঁক আৰু। কিছুমান গানত মানে পাৰে মানে পুৰা মিলি যায় ভাইকটো।
হয়, চোৱা আৰু আগৰ গানগেটাত অলপ অয় হয়। আগৰ গান গেটাত মানে অলপ মিনিং আ'ছে। মানে এনেকুৱা লাগে, কিবা এটা ইমোচন টাইপ লাগে ন! কিন্তু আজি-কালি যি-টি লগাই, যি-টি বনাই দিয়ে।
মানে এনেকুৱা হৈছে মানে ডি'জে টাইপ হৈছে, সেইকাৰণে ভাল নালাগে।
হয় হয়।
মানে যিকোনো গানত যি-টি ডেন্স কৰি দিয়ে লগতে। অঁহ হয়।
হয় হয়। এনে তোমাক মানে কোনটো ফেষ্টিভেল মানে বেছি এনজয় কৰা?
ফেষ্টিভেল মানে তোমাৰ দুৰ্গা পূজাটোত বেছি এনজয় কৰোঁ আৰু আমাৰ বিহুত বিহু আৰু দুৰ্গা পূজা এই তাতে আৰু। হা?
অঁ মোক ক আমাৰো মানে আমাৰটো চত পূজা হয় ন ত' আমি মানে চত পূজাতো বহুত বেছি ভাল পাওঁ, চত পূজা আৰু দুৰ্গা পূজাটো ক'ব নালাগে মানে দুৰ্গা পূজাৰ একবাৰ যদি দুৰ্গা পূজা শেষ হয় ন মোৰ আৰু এনেকুৱা লাগি থাকে যে নেক্সট কেতিয়া আহিব।
সেইটোৱে
এনেকুৱা হয়।
এ শেষ হোৱাৰ দিনাখন বেয়া লাগে মানে ইমান সোনকালে এই চাৰিদিন গুচি গ'ল নে তেনেকুৱা লাগে।
চোৱা ইমান দিন আমি ৰখো ন ইমান দিন ৰখাৰ পিছত দুই দিন ঘূৰো তাৰ পিছত কি কেনেকে শেষ হৈ যায় গমেই নাপাও।
সেইটোয়ে কিন্তু আমাৰ বিহুটো তোমাৰ এটা ভাল মানে চাৰিফালে ফাং চন হৈ থাকে ন, আজি ইয়াত হ'ব, দুদিন ইয়াত হল দুদিন তাত হ'ল তেনেকে হয় ভাল লাগে তেতিয়া। আৰু একমাহ কব গ'লে একমাহ দেৰ মাহ মান চলিয়ে থাকে। সেইটো কাৰণে ভাল লাগে আৰু।
অঁ অঁ আৰু মানে এইটো যে নাচনী গীতা যে ঘৰে ঘৰে নাচিব আহে পইছা কালেক্ট কৰে যে ইমান ভাল লাগে এ বহুত ভাল লাগে মোক মই এইটো বস্তুটো বহুত ভাল পাওঁ, আৰু তাৰ
তোমাৰ গাঁৱত
চহৰত নাই গাঁৱতে আছে এইটো, মানে তেতিয়াও ন মানে হয় বাৰু মানে বিহু কিন্তু আমি বহুত চেলিব্ৰেট কৰো। অঁ, মানে কি আমাৰ ল অঁ অঁ মানে কি চোৱা মই গাঁৱতটো যোৱা নাই এনেকে গা মানে বিহুত কিন্তু যেতিয়া এই আমাৰ লখৰা চাইডত মানে অলপ গাঁৱলীয়া টাইপ। জানানে লখৰা ছাইড অলপ গাঁৱলীয়া টাইপ চাবাচোন ভিতৰৰ ত' ইহঁতে ন মানে বাউণ্ডৰী বাউণ্ডৰী মানে ছোৱালী সৰু ছোৱালীকেইটা ডাঙৰ আণ্টিবোৰ মানে, নাচিব আহে ত' সেনেকে চাইছো মানে বহুত ভাল লাগে। পুৰা না চি দেখাব তাৰ পিছত সিহঁতে অলপ পইচা লয় এইটো পইচা দিবলৈ মোক সুধো ন এইটো পইচা লৈ মানে কি কৰিব ত' কয় যে ৰাতি সিহঁতে পাৰ্টি কৰে মানে। অ' চবে একেলগে বহি মানে ভাত খাই এনেকে কৈছে, ভাল লাগে।
মানে মানে বহুত কেইদিন নাচে সিহঁতে মানে এসপ্তাহ মান মানে কৰে তেনেকে কৰাৰ পিছত মানে এদিন মানে ধৰি মানে ডিচকাচ কৰি মানে কয় যে এইকেইদিনত আমি ফ্ৰী আছো সেইদিনা মানে সিহঁতে একেবাৰে লগে ভাগে খাই আৰু তেনেকে ভালো লাগে দিয়াচোন।
নকৰে হয় হয়, এনেকুৱা মানে ভালো লাগে। আৰু বিহু হ'লে মানে এনেকুৱা ভাল লাগে ন যেতিয়া মানে গধূলি হোৱাৰ টাইম এনেকুৱা লাগে যে অঁ এতিয়া যাওঁ অলপ ফাংচনটো চাই আহো আৰু যেতিয়া এইটো ঢোলৰ ফাংচনটো যেতিয়া হয় ন মানে খালি মিউজিক যে কৰে ঢোলৰ পেপাৰ
অ' অ' আৰু লগতে ভাল লাগে মানে যে তিয়া তোমাৰ গায়ক মানে ষ্টেজত উঠিব। ছিংগাৰটো যেতিয়া মানে ষ্টেজত উঠিব তেতিয়াও ইমান ভাল লাগে। তাৰ আগতে মানে যোনটো একচাইট মেন্তে হৈ থাকে কেতিয়া আহিব কেতিয়া আহিব। সেইটো আৰু বেলেগে আৰু।
হয় বাৰু আৰু বিহু ডান্স কেইটা মানে মোক মানে বিহু ডান্সটো বহুত প্ৰকাৰৰ কৰে ন কিন্তু মই চবচে বেছি এটো ভাল পাওঁ জাপি লৈ যে কৰে ন চবে জাপি লৈ পিনে যে কৰে সেইটোও বহুত বাৰ ভাল পাওঁ আৰু মিউজিকত ক'ব গ'লে টো বেছি ভাল পাওঁ ঢোল পেপা এইবিলাক যে চব একেলগে যে মিউজিক ইনষ্ট্ৰুমেন্ট বজাই ন সেইটো মানে উম হম হয় হয় বহুত ভাল পাওঁ এইটো বস্তু হয়
যেতিয়া ল'ৰা ছোৱালী মানে একেলগতে যে নাচে
নাচে পুৰা বহুত ভাল লাগে
ফাৰ্ষ্টতেতো মানে তোমাৰ লৰাৰাকেইটাই নাচি থাকে তাৰ পিছত অ অনমান দেৰিকে আৰু আহে নহয় ছোৱালী বোৰো কমচে কম মানে তোমাৰ আধা ঘন্ট মান টো চলে
হয় হয় আধা ঘণ্টা আধা ঘণ্টা কিন্তু তুমি চাব গ'লে ন এক ঘণ্টা মানো চলে চাবচোন ইমান ষ্টেপ দিয়ে
অ বহুত আছে অ এক ঘন্টা পঞ্চল্লিশ মিনিট এনেকুৱাকে চলে
হয় হয় আৰু মানে কি মোৰ মানে এইটো ক'ব নালাগে মানে জাপি লৈ পিনে যে ডান্স কৰে ন, এইটো মই বেছি ভাল পাওঁ মানে। বহুত বেছি ভাল লাগে। আৰু এনেকুৱা নহয় যে হয় আৰু এনেকুৱা নহয় যে ডেকা ছোৱালী, য়াং ছোৱালী বোলে মানে এনেকে নাচিব আণ্টি কেইটাওপষ যে খুৰী টাইপ আন্টি বিলাকৰ যিটো বিহু নাচে ন বিৰাট ধুনীয়া লাগে দেই হয় হয় আক
মানে এক ঘন্টা পঞ্চল্লিশ মিনিট এনেকে চলে ন মানে নালাগে যে ইমান সোনকালে মানে ঘণ্টা গুচি গ'ল নে চাওঁতে গমেই নাপায় এই দহ মিনিট মানহে হৈছে তেনেকুৱা লাগে
অ অ
আৰু এতিয়া শুনি থাকিলে মানে নাচিবও মন যায়
অ অ কি মনত আছে সৰুসজাই ষ্টেডিয়ামত যে টুয়েন্টি ফাইপ থাউজ্যান্ড বিহু ডান্সাৰ বিলাক যে নাচি চিচি
অ', অ', আছে। যোৱা নাই কিন্তু মানে টিভিতে চাইছিলো আৰু টিভিত মোবাইলতে।
গৈছিলো মই গৈছিলো মানে কি চোৱা যোনে মানে ৰঙা পিন্ধিছে ন ৰঙা মেখেলা চাদৰ এক লাইন লাইন লগাইছে ব্লু এক একেলগে হোৱাইট একেলগে মানে বহুত ভাল লাগিছে কেনেকুৱা লাগি আছে জানা এই সৰু, সৰু পোক নহয় নেকি এনেকুৱা মানে কি ভাত নালাগে যে ইমান মানুহ আছে মানে ইমান মানুহ নাচি আছে বুলি গমেই পোৱা নাই। এনেকুৱা লাগে যে সৰু সৰু পিপৰা নহয় এনেই ইহঁতে নাচি আছে মানে একেলগে ঘূৰে কি মানে ইমান
মানে ষ্টেডিয়ামতটো তোমাৰ মে বহুত ডাঙৰ যে।
অ অ বহুত ডাঙৰ আৰু আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ একেবাৰে মানে ষ্টেডিয়ামৰ ওচৰতে আমাৰ মানে ঘৰটো ন ত মানে গুচি গৈছো আৰু চাব কাৰণে বহুত ভাল লাগিছে মানে কব ভাল লাগে ইমান ধুনীয়া আৰু ইমান পাৰফেক্ট মানে কেনেকে বনাই একেলগে ঘুৰে একেলগে ষ্টেপ কৰা। মানে কি বহুত ভাল হৈছে এবাৰ।
আৰু মানে তাতে টিকেট লয় ন, তেনেকে গ'লে
নাই নাই এনেই পাব্লিক। নাই নাই মানে কি এনেতো মই নাজানো কিমান লয় মোৰ মোৰ দাদা মানে ইয়াতে স্পৰ্টচ খেলে ন। ষ্টেডিয়ামৰ পৰা স্পৰ্টচ খেলে বুলি আমি মান ফ্ৰী টিকেট পাওঁ তই আমাক ফ্ৰী এণ্ট্ৰি কৰাই দিয়ে দাদা।
অ আচ্ছা মানে মই ভাবি আছোঁ ছিলো যে, এইবাৰ এই বছৰটো আৰু হব ন, এইবাৰতো মানে তোমাৰ আহ বৰৰ যোনটো ডান্সটো সেইটো হ'ল ন নেক্সট ডে আৰু হ'ব।
অ এনেকে তটো হৈ থাকিব। অ আহিবা বহুত ভাল লাগে মানে ইয়াতে যি যি মানে কনচাৰ্ট হয় ন মানে কি আমি যাওঁ যাওঁৱে মানে। দাদা এণ্ট্ৰি কৰাই দিয়ে।
ভালে চোন তেনেহলে মোকো কবাচোন
অ, ঠিক আছে দে এনেকে এইবাৰ মই মানে কম ফ্ৰেণ্ডবোৰক। আহ তাৰ পিছত আমি যাম আহ ঠিক আছে।
অ, হ'ব, হ'ব মানে অকলে গৈ ভাল নালাগে, ফ্ৰেণ্ড বোৰ থাকিলে ভালে লাগে।
অ সেই এ এই যেতিয়া এইটো বিহুতটো হৈছিল ন ত মই নিজৰ আইতা আৰু মোৰ ভাইটি, ভন্টি গৈছিলে পুৰা গোটেই ষ্টেডিয়াম জানা চবেই তলত চাই চাই বিহু ডান্স কৰি আছে, কিন্তু মই লাজত উঠাই নাই। এনেকুৱা মানে ফ্ৰেণ্ড থাকিলে লাজ লাজ নালাগে ন এক একেলগে ডান্স কৰা যাই ভাল লাগে চিঞৰ বাখৰ কিন্তু এই সেইবাৰ মই এনে বহি আছো চুপচাপ এনেই বহি আছিলো। নহয় বাৰু তেতিয়া মোৰ ফ্ৰেণ্ড আছিল কিছুমানে অ দিয়া আহিবা মানে কি আৰু মোৰ বহুত কিছুমান ফ্ৰেণ্ড আছে আছিলে সিহঁতক কৈছো যাবা নেকি যাবা নেকি সিহঁতে কয় যে ঘৰৰ পৰা এলাও নকৰিব। ৰাতি হৈ যায়, এলাও নকৰিব বুলি অহা নাই।
এনেই কিমান মানে ৰাতি হয়।
এনেইতো আমি কিমানত গৈছিলো সাতটা-আঠটাত গৈছো ন, দহটালৈকে আহি গৈছো। এনেকুৱা আৰু ইমান ছোৱালী নাচে নহয়, হয় অ, হৈ যায়। আৰু ইমান ছোৱালী নাচে ন ইমান অক্সিজেনৰ প্ৰব্লেম হয়, ন কি ধাপ ধূপ ছোৱালী মানে নাচি থাকি কি আৰু মূৰ ঘূৰাই পৰি থাকে। আৰু ডান্সৰ ভিতৰতে, এম্বুলেন্ঞ্চ বালা যে, এ মানে কি ডক্টৰ বোৰ মানে না নাৰ্ছ কেইটা উঠি উঠি যায় আৰু চবকে দাঙি দাঙি লৈ পেনে লৈ যায়। নাচ নাচাতো নাচেই কিন্তু বহুত মানুহ পৰেতো। ইমান গো ইমান গোল গোল ঘূৰে ন, কাৰো মাথা ঘূৰাব। আৰু।
অ সেইটোয়েতো আৰু এটা ভাল কিন্তু সেইটো মানে কি
হয়।
অলপ মানে ঠাণ্ডাৰ দিনত কৰে মানে নৱেম্বৰ ডিচেম্বৰ মানত কৰে নেকি এইটো সেইটো কাৰণে ভাল আৰু ঠাণ্ডা পৰি থাকে।
কি হ'ব কিন্তু তেতিয়া বহুত মানুহে পৰে ন চব তুমি ওৱান মান্থৰ পৰা নাচি আছে না ইমান ফুৰি থাকি গ'ল গ'ল গোল গ'ল আৰু চোৱা ঠাণ্ডা হলেও বতৰ কি হব কিন্তু ইমান মানুহ ন ষ্টেডিয়ামতটো- আৰু চাব চাবৰ কাৰণে ইমান মানুহ নাচায় ইমান মানুহ ইহঁতে মানে অক্সিজেন নাপায়। গৰম পুৰা লাগে চাগে ন সেইটো কাৰণে- আৰু কোনোও জানা একদম একেবাৰে এনেকুৱা নহয় যে একদম ব্ৰেণ্ডেড মেখেলা চাদৰ পিন্ধি আহিব। লেতেৰা পেতেৰা মানে কি যেনেকুৱা উ মানে মেখেলাটো পিন্ধি আহে।
মানে তোমাৰ দূৰৰ পৰাহে মানুহ চাব ওচৰত নাচায়। ন দূৰৰ পৰা গম নাপাই নহয়।
হয় হয় কি? হয় কিছুমানেতো এনেকুৱা নাচে আৰু এ কি কয়। মই এনেকুৱা ভাবিছো নেকি এইবোৰ পাৰ্টিচিপেট কৰো নাচিবৰ কাৰণে কিন্তু চবকে যেতিয়া চাওঁ ন ইমান মানে বহুত অলমষ্ট বহুত মানে ছোৱালী এটা ধাপ ধূপ পৰি থাকে মানে মোৰ ঘুৰাই তো মোৰ মানে অলপ ভয়ো লাগি যায়। নাচি নাচা টাইমত যদি পৰি গলো ভৰি চৰি থৈ দিব গাতে-
অ তুমি যদি নাচা ন মোকো কোৱাচোন মানে মইও মানে নাচো। অ মানে লগৰ এটা হ'লে মানে যাব পাৰি।
অ, হয়, এনেকুৱা হয়।
আৰু তেনেকে যদি ডাঙৰ সিহত যদি নাচিব পায় আৰু কি লাগে।
অ আৰু তাতে জানা মানে ফিফটি পাৰ্চেন্ট যদি। য়াং ছোৱালী থাকে ন, ফিফটি পাৰ্চেন্ট মানে আন্ট বিলাক থাকে, খুৰী খুৰী মানে অলপ বছি এই নিজৰ মানে। ফৰ্টি ফৰ্টিফাইভ এজৰো মানে মাইকী বিলাক থাকে তাতে ডান্স কৰে মানে। এনেকুৱা টাইপৰ।
ঠিকে আছে, নাচিব লাগে।
হয় হয়। ভাল আৰু এনটাৰটেইনমেণ্ট ন
অ সেইটোয়েতটো মেইনতটো সেইটোয়ে।
অ হয়
দিয়া তেনেহলে আজি। ভাল লাগিল তোমাৰ লগত কথা পাতি অহ দিয়া।
দিয়া ৰা